শুনিছা নে?
হয় শুনিছো মই বত বৰ্তমান এনেই আছো আপুনি?
মই আছো আৰু এনেই মোবাইলটোকে চাই আছিলো কিনো কৰিম আৰু বোলো, ভাবিলো তোমাকে ফোন এটা কৰো কথা এটা মনলৈ আহিছে-
আহ কি বা
মই মানে এনে মোবাইলতটো চাই আছিলো আৰু চাওঁতে তোমাৰ মানে দেখিলো প্ৰদূষণ বহুত বাঢ়ি গৈছে সেই কাৰনে ভাবিলো তোমাৰ লগতে অকমান আলোচনা কৰো প্ৰদূষনৰ বিষয়ে নে কি কোৱা?
হয় ঠিকেই প্ৰদূষণ আজিকালি পৃথিৱীৰ আটাইতকৈ ডাঙৰ সমস্যা বুলি ক'লেই প্ৰদূষনে আগলৈ মনতে আহিব, প্ৰদূষণ আজিকালি চাৰিওফালে বাঢ়ি গৈছে আহ আমাৰ আগতে উত্তৰ পূৰ্বাঞ্চলৰ ফালে যিহেতু ইমানখিনি নাই যিমান বাহিৰা দেশৰ ফালে যিমান খিনি আছে প্ৰদূষ প্ৰদূষিত যিমান বাহিৰা দেশবোৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলখিনি কিন্তু সিমান নহয় বাহিৰা দেশৰ তুলনাত আপুনি কি ভাবে?
মইতো তাকেই কৈছো প্ৰদূষণ মানে ইমান বাঢ়ি গৈছে নহয় তোমাৰ বৰ্তমান সময় সময়ত ই মানে সমগ্ৰ বিশ্বৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিছে। মানে তোমাৰ হয় প্ৰদূৰষণে মানে মানুহৰ স্বাস্থ্য বা তোমাৰ পৰিবেশ শৰ কাৰণেও হওক বা জীৱ জন্তুৰ ওপৰতো মানে বহুত বেয়াকে প্ৰভাৱ পেলাইছে।
হয় আপুনি ঠিকেই কৈছে সেইবাবে আমি আমাৰ চৌপাশৰ পৰিৱেশটো অলপ চাফ চিকুণকৈ ৰাখিব লাগে নহলে দিনক দিনে প্ৰদূষণৰ মাত্ৰা বাঢ়ি আহিছে। আৰু ভৱিষ্যতলৈ এনেকে যদি প্ৰদূষিত হৈ থাকে আমাৰ পৰিৱেশ ভৱিষ্যতলৈ বহু আহ দিগদাৰ দেখা দিব বহুত দিগদাৰে
তাকেতো আৰু যেতিয়া মানে তোমাৰ বায়ু পানী বা মাটি ক্ষতিকাৰক মানে পদাৰ্থৰে দূষিত হৈ থাকে নহয়, মানে আৰু পৰি স্বাভাৱিক আৰু আৰু মানে উ উম তাকেতো।
হয় এ। অ বায়ুত মানে কি মানুহে এই প্লাষ্টিক পুৰে কিবা পুৰে সেইবোৰৰ পৰা আপোনাৰ বহুত হেৰি হয় বায়ু প্ৰদূষিত হয়। আৰু আমি যদি কৰ'ৰবাৰ ওচৰলৈ দোকান এখনলৈ যাই আছো তেতিয়া আমি বাইকখন বা লৈ যোৱাৰ কোনো পয়োজন নাই কাৰণ সেইবোৰ পৰাই উঠোৱা ধূৱাই আমাৰ বায়ু প্ৰদূষিত কৰে আৰু আমি যদি ওচৰলৈ ওচৰলৈকে যাওঁ তেতিয়া আমি চাইকেলখন বা খোজ় গ'লেও কোনো এ একো হেৰি নহ নহব ন সেইকাৰণে আমি আৰু পেট্ৰল ডিজেলৰ মাত্ৰাও লাহে লাহে কমি আহিছে পেট্ৰল ডিজেলো ভৱিষ্যতলৈ যাতে চাগে নোহোৱা ই হৈ থাকিব পেট্ৰল ডিজেল সেইকাৰণে তাৰ পৰিবৰ্তে আমি সৌৰশক্তি ব্যবহাৰ কৰি আজিকালি যোনবোৰ ওলাইছে, বেট অ আ কিছু্ুমান স্কুতি ওলাইছে সৌৰশক্তি পৰা সেইকাৰণে সেইবোৰ ব্যৱহাৰ কৰিব লাগে আমি অক ঠাইলৈ গ'লেই যে বাইকখন বাছকুটি খ ব্যৱহাৰ কৰিব লাগিব তাৰ কোনো হেৰি নাই কাৰণ তাৰ পৰা ওলোৱা ধোঁৱাই বহু বিষাক্ত ধোঁৱা ওলাই সেইবোৰে বায়ু প্ৰদূষন কৰে।
তাকেতো বায়ু প্ৰদূৰণ বুলি ক'লে মানে তোমাৰ যান বাহনৰ ধোঁৱা বা কল কাৰখানাৰ ধূৱা আৰু তোমাৰ বনাঞ্চল ধংসৰ কথাই মানে ক'ব লাগিব ন কাৰণ সাঁ এইবোৰ ফলত তোমাৰ কিমান বেমাৰ হয় আমাৰ হাপানি বেমাৰ হয় তাৰ পিছত ফুচ ফুচৰ ৰোগ হয় আৰু মানে অন্যান্য স্বাস্থ্যৰ লগত মানে তোমাৰ স্কিনৰৰে হওক বা মানে এনেকা স্বাস্থ্য জনিত বহুত সমস্যা বৃদ্ধি পাইছে নহয়নে বাৰু
হয় আপুনি ঠিকে কৈছে আৰু মানে যিমানেই গছ কাটিব যিমানেই গছ কাটিব। ইমানেই আপোনাৰ আমাৰ পৰিৱেশত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পাব, আৰু সিমানে আমাৰ পৃথিৱীৰ উষ্ণতাও বৃদ্ধি পাব। সেইকাৰণে আজি আজিকালি ইমান গৰম বাঢ়িছে
উ তাকে আৰু চাবানা তোমাৰ নদী বিল বা মানে পুখুৰী এইবিলাক আৱৰ্জনা পেলাই পেলাই নদীওতো তোমাৰ পানীওতো কিমান দূষিত কৰিছে পানী প্ৰদূষণো আজি কালি কম নোহোৱা হৈছে ন অকল বোলে বায়ুৰ প্ৰদূষণে হৈছে এনেকুৱাও নহয়, পানীৰ প্ৰদূষণো কিমান বৃদ্ধি পাইছে।
হয় পানী প্ৰদূৰ্ষণ বৃদ্ধি পাইছে আৰু সেইবোৰৰ আচলতে আমাৰ আমাৰ ম মানুহবোৰে দায়ী কাৰণ জাবৰ যুথৰ যিমান হওক আমাৰ ওচৰৰ নালা টোত নালাটোত বা নদীখনত পেলাই দিয়া যায়, তাৰ পৰিৱৰ্তে যদি আমি এটা গাত গাটা খান্দি গাঁত জাবৰ জোথৰখিনি জমা কৰি আমি পচন সাৰ তৈয়াৰ কৰোঁ, সেইবোৰ আমি বাগিচাটো ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু আমাৰ মানুহখিনি বুজি নাপায় সেই কথা।
তাকেতো, আৰু দূষিত পানী ব্যৱহাৰ কৰিলেতো কিমান ধৰণৰ বেমাৰ আজাৰে দেখা খা দিয়ে, কিমান মানে কলেৰা দাইৰিয়া এইবোৰ বেমাৰ বোৰতো তোমাৰ দূষিত পানী ব্যৱহাৰ কৰিলেইতো মানে হয়। মানুহবোৰে বুজি পাব লাগে অলপমান
হয় অ আৰু অকল আমাৰ মানুহৰে বেমাৰ নহয় জীৱ জন্তু আৰু পানীত যিমান বোৰ মাছ কাছ আদি থাকে সিহঁতৰোতো কিমান হয়। হয় আৰু আমি যদি সাগৰ মহাসাগৰত যিমান বোৰ মাছ থাকে বা নদীতে যিমান মাছ থাকে আমি যদি তাতে প মানে প্লাষ্টিক শ্লাষ্টিক পেলাওঁ, তেতিয়া তাতে সেইবোৰ হিহঁতে টো নাজানে। সিহঁতে সেৱন কৰে তাৰ ফলত কিমান মৃত্যু হয় মাছ কাছৰো
আৰু পুখুৰী বা তোমাৰ পানী পানীৰ প্ৰদূষণৰ কাৰণে যে তোমাৰ আৱৰ্জনা পেলাই অকল আৱৰ্জনাই নহয় কল কাৰখানাৰ পৰা ওলোৱা লেতেৰা তোমাৰ এই কিবা কিছু কিছুমান যে তোমাৰ বিষাক্ত দ্ৰব্য কিছুমানো যে তোমাৰ পানীলে পঠিয়াই দিয়ে। তাৰ কাৰণে তোমাৰ পানী পানীৰ তলত জীৱ-জন্তু মৰিব ধৰিছে হয়। আৰু গোটেই পানী চাবাচোন। গোটেই নদী হওক কিবা হওক তোমাৰ চাৰ্ফৰ নিচিনাকে মানে এ বগা বগা এনেকুৱা ফেন ফেন মানে বস্তু ৰাসায়নিক দ্ৰব্যবলাক সেইবিলাক পঠিয়াই দিয়ে। তাৰ কাৰণটো কিমান বেয়া সেই পানীতো মানুহে কিমান কিমান কামত ব্যৱহাৰ কৰে। তাৰ পৰাতো মানুহৰ কিমান বেমাৰ হ'ব।
হয় হয়। আপুনি ঠিকেই কৈছে আৰু সেই সেই একেদৰে পানীত যেনেকৈ সেইবোৰ ক্ষতিকাৰক দ্ৰব্যবোৰ ব্যৱহাৰ কৰে আজিকালি আমাৰ কৃষক সকলেও আপোনাৰ কৃষি ক্ষেত্ৰত এইবোৰ কীটনাশক দ্ৰব্য কিছুমান ব্যৱহাৰ কৰে। সেইবোৰে মাটিৰ উৰ্বৰতা বহুত হেৰি কৰি দিয়ে। আহ যাৰ ফলত খেতি ভাল নহয় কিবা নহয় সেইয়া আৰু সেনেকে মাতখন হয় আৰু।
মাটি প্ৰদূষণৰ ক্ষেত্ৰতো তোমাৰ প্লাষ্টিক আৰু ৰাসায়নিক সাৰতো অত্যাধিক ব্যৱহাৰ আৰু। মানে উম সেইবোৰ ব্যৱহাৰৰ কাৰণেইতো তোমাৰ মাটিৰ প্ৰদূষণ বৃদ্ধি পাইছে ন। প্লাষ্টিকটো বিশেষকৈ ডাঙৰ সমস্যা, তোমাৰ বায়ু মানে পানীৰ ক্ষেত্ৰতে হওক পানীৰ প্ৰদূৰ্ষন, মাটি প্ৰদূৰ্ষন সকলো ক্ষেত্ৰতে আৰু বায়ু প্ৰদূষণত তোমাক প্লাষ্টিকে অ বেছি মানে মানে ক্ষতিকাৰক। কাৰণ কিয় প্লাষ্টিকটো তোমাৰ জলালে তাৰ পৰা যিটো ধোঁৱা ওলাই তাৰ কাৰণে তোমাৰ বায়ু প্ৰদূষণো হয়। আৰু সেই প্লাষ্টিক তুমি যদি নদ-নদীত পেলাই দিয়া। তাৰ পৰাও তোমাৰ নদী প্ৰদূষণো হয়। আৰু তোমাৰ অ ধৰাচোন মাটিত তুমি যদি পেলাই দিয়া। সেই সেই প্লাষ্টিকটো তোমাৰ পচি নাযায় বা গলি নাযায় ত সদায় সেনেকে একেই থাকে তেনেকে তোমাৰ মাটি প্ৰদূষনো বৃদ্ধি পায়।
হয় আপুনি ঠিকেই কৈছে। আৰু সেইবাবে আমি প্লাষ্টিকৰ ক্ষেত্ৰত ফাইবাৰ ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে আৰু আজিকালি প্লাষ্টিকৰ মোনাৰ মানে পৰিৱৰ্তে যেনেকে আমি নাৰিক নাৰিকল ৰ হেৰি যে আমি মোনা উছ কৰিব পাৰো। এনেকে বহুত কিবা কিবি এনেকে বহুত ওলাইছে আমি প্লাষ্টিক চব ক্ষেত্ৰতে ইউজ কৰাতকৈ। আমি বেলেগো বস্তু ব্যয়ৱহাৰ কৰা উচিত।
তাকে তুমি ঠিক কথা কৈছা। তুমি বহুত কথা জানা দেই তোমাৰ লগত কথা পাতি আজি মোৰ সঁচাকে বহুত ভাল লাগিছে। কিমান যে মানে উম তোমাৰ নজনা কথাও জানিছো তোমাৰ পৰা এতিয়া। আৰু তুমি মন কৰিবাচোন এ গাড়ী মটৰ বা তোমাৰ এই কল কাৰখানাৰ পৰা ওলোৱা ধোৱা তোমাৰ হেৰি বায়ু প্ৰদূৰ্ষনে নকৰে ই শব্দ প্ৰদূৰ্ষনো কৰে। শব্দ প্ৰদূষণৰো মানে বহুত ডাঙৰ কাৰণ হয়।
হয়। এই গাড়ীৰ পৰা ওলোৱা হৰ্ণ জামত যে ইমান হৰ্ণ বজাই থাকে সেই তাৰ আচলতে মানে কোনো কিবা নাই আৰু এই বিয়া বাৰু পাতিলেই ইমান ডাঙৰকৈ চাউণ্ড বক্স এটা বজোৱা ৰ কোনো মানে যুক্তি নাই। আৰু ধৰক এইয়া টিভি টিভিৰ ভলিয়ম চলিয়ম ইমান মানে উচ্চ সৰল মানে শুনাৰ কোনো প্ৰয়োজন নাই। কিন্তু মানে মানুহবোৰে আমাৰ বুজি নাপায়। সেই সেই তাৰ ফলত ইমান ইমান মানে যোনটোত হম হেৰি হয়। তাৰ ফলত আমাৰ মূৰৰ বিষ হ'ব পাৰে আমাৰ বয়সস্থ জন থাকে, আমাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ পঢ়া শুনা থাকে, তাৰ ফলত আমাৰ বহুত ধনী। প্ৰদূষণো হয় মানে আজিকালি গোটেই পৰিৱেশতে মানে প্ৰদূষণ বিয়পি গৈছে আৰু। আৰু তাৰ বাবে কেৱল চৰকাৰ চৰকাৰ দায়বদ্ধ নহয় চৰকাৰে দায়িত্ব ল'ব পাৰে। চৰকাৰে এতিয়া শিক্ষাৰ্থীৰ পাঠ্যক্ৰমত এ হেৰি প্ৰযু প্ৰদূষণৰ বিষয়ে সচেতনতা কৰিব পাৰে বিভিন্ন প্ৰতিযোগিতা পাতি কৰিব পাৰে কিন্তু তেওঁলোকে। আৰু কিমান কৰিব আমি মানুহ বোৰে বুজি পাব লাগিব কাৰণ পৰিৱেশটো চৰকাৰৰ নহয় পৰিৱেশটো। আমাৰ
তাকে আৰু প্ৰদূ্ষণ বৃদ্ধিৰ মূল কাৰণ কি জানা? প্ৰদূষণ বৃদ্ধিৰ মানে তোমাৰ মূল মানে আচল কাৰণ হৈছে মোৰ মতে তোমাৰ জনসংখ্যাৰ বৃদ্ধি। বা তোমাৰ মানুহৰ মানে অসচেতনতাই ইয়াৰ মূল কাৰণ। কাৰণ বহুতে নিজৰ সুবিধাৰ বাবে পৰিৱেশৰ ক্ষতি কৰে। আৰু তোমাৰ প্ৰদূষণৰ ফলত জলবায়ু পৰিৱৰ্তনোতো তীব্ৰভাৱে বৃদ্ধি পাইছে। যে
হয় ঠিকে কৈছে, সেইবাবে মানুহবোৰ শিক্ষিত হব লাগিব আচলতে মানুহ শিক্ষটো প্ৰয়োজন সেইকাৰণে।
পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে অনিয়মিত বৰষুণ আৰু প্ৰাকৃতিক দুৰ্যোগ কিমান মানে কিমান মানে বৃদ্ধি পাইছে ন! সদায় নিউজত দেখা পায়ে থাকো আজি বোলে এনেকুৱা হৈছে ভূমিস্খলন আজি বোলে কাৰণ গছ গছনি কাটি দিলে ভূমিস্খলন হোৱাটো স্বাভাৱিক কথা। গছ-গছনিয়ে তোমাৰ মাটি ধৰি ৰাখে। যদি গছ গছনিয়ে কাটি পেলাই তাৰ কাৰণে তোমাৰ কিমান পৰিৱেশৰ তোমাৰ আহ হেৰি অনিষ্ট কৰিছে ন!
হয় আপুনি ঠিকেই কৈছে বাৰু আজিলৈ এইখিনিতে সামৰিছো আমি আকৌ নতুন নতুন ওপৰত কথা পাতিম বিষয়বোৰত।
ঠিক আছে হ'ব বাৰু তুমি ফোন কৰিবা মোক। তেতিয়াহ'লে অঁ অঁ ঠিক আছে।